শুনিছা? ল তই শুনিছ
শুনিছা?
অ' শুনি আছো শুনি আছো। কি কৰি আছা? নাই মই অলপমান এনেই ফুৰিবলৈ ওলাই আহিলো আজি আৰু, বতৰটো আজি ঠাণ্ডা ন একেইদিন গৰম দিছিলো কয়ো ওলাবই পাৰো নাছিলো।
তাকেই মইও আজি ৰাতিপুৱা অ অলপমান দৌৰিব গ'লো মানে।
অ' অ
য পাঁচটাতে উঠিছিলো দৌৰি আহি মানে শুইয়ে দিলো দৌৰি আহি-' শুই দিলো মানে একেবাৰে এই অলপ আগত উঠিছো দহটা মান বজাত।
দৌৰিয়ে আহি কিন্তু শুই লাভ নাই দিয়া
তাকে মানে ভাগৰ বা মানে মই- খোৱা বুলি খোৱা নাই ভাঙৰ লাগি গ'ল তেতিয়া চকুতও লাগি গ'ল কেতিয়া চকু লাগিল গমেই নাাপালো।
এইটো হয় বাৰু মানে আৰু ভাত য টোপনি আহ যায় আৰু
উম বঢ়িয়া মানে এ খালা কি?
মই চাহ খালোঁ আৰু এইফালে চাহ ৰুটি আৰু আলু ভাজি।
অ ঠিকে আছে বাৰু, এ মইয়ো আহি আহ মান দৌৰি আহি কেনে নেমু পানী খালোঁ গৰম গৰম পানী নেমু চে কেনে, ভাল বোলে মই শুনিছো সেইটো কাৰণে খালো।
গৰম পানীত মেমু মই খাই পোৱা নাই বাৰু কেনে লাগে এনে?
টেঙা লাগে আৰু কি লাগিব।
অঁ আহ খাই চাব লাগিব এইবাৰ, আহ মানে কেৱল নেমু পানী মানে নিমখ চেনি
চেনী নহয় চেনী নহয়।
অ নিমখ দিছ কেৱল
অ নিমখ আৰু পানী আৰু এয়া নেমু।
অঁ,,
মানে খালী খালী পেটত খালে বোলে পেটটো পৰিষ্কাৰ হৈ থাকে মানে ভাল মানে।
অ মই বাৰু গৰম গৰম পানীৰ লগত খাই পোৱা নাই খাই চাব লাগিব বাৰু।
বাকী তুমি ৰাতিপুৱা উঠি দৌৰিব যোৱানে?
যাওঁ যাওঁ মাজে মাজে, মাজে মাজে মানে গৰম বন্ধ দিয়াৰ পৰা যোৱা নাই। নে অলপ দেৰি হক বুলি ঘুমতি মাৰা যায়
হয় হয় হয় হয়। বাকী তোমাৰ ঘৰত ভালনে চবে? মায়ে দেউতা চবে ভাল খবৰ ভাল? ঠিকেই আছে ভালে ভালে থাকিব,,
মানে ভাল মানে আৰু মোৰ আৰু গালি খোৱাতে যাব ধৰিছে।
অ এই গালিটো মোৰো জীৱন। গালি মানে আমাৰ ছাত্ৰকেইটাৰ জীৱনে গালি খোৱা জীৱন।
মানে কেনেকুৱা হল আৰু আজি এইকেইদিনো গৰম বন্ধৰ গৰম বন্ধ ন নোখোলালৈকে এগলাখান কামত গালি দিয়া নাছিল বাৰু আজি তাৰ মানে পুৱা পুৱা সাৰি পালো আহ চাৰে চাৰে আঠটা মানত পালো চাগে। চাৰে আঠটা মানত আহি পালো উপায়ি মাইনা মানে গা চা ধুই আহি গৰু দিবা গল। মোক ক'লাক কি তই বিছনাখন পাৰি থবি,,
হয়।
উ তাৰ পিছত মই বিছনাখন পাৰি থৈ নথাকে মই আৰু মুখ হাত ধুই মই এনে অলপ ফুৰিবলৈ ওলাই গলো আহ অলপ আগত আহিল আহ অলপ আগত আৰু মানে ঘৰক আকবাৰ গলো যোৱাতে যি গালি দিছে মানে। কব নোৱাৰি আৰু।
অ তাকেতো মই আজি দৌৰিব যোৱা মানে ৰাস্তা বোৰে দেখিলো মানে যথেষ্ট পৰিষ্কাৰ নাই ৰাস্তা ৰাস্তাবোৰ মানে যাবৰ যথেষ্ট জাবৰ দেখিলো ৰাস্তাত মানে আজিকালি মানে আম আমাৰ কাৰণে এইবোৰ হৈছে আমি খ চি মানে পেকেট বোৰ খাই কেনে য'তে ত'তে পেলাও চাহ খাই কেণে চাহ চাহ কাপটো মানে দোকানৰ ডাষ্টবিনত নেপেলাই কেনে তাতে চাইডত পেলাই দিওঁ মই ভাবো যে আমাৰ কাৰণে এইবোৰ হৈছে তাত আমি তাৰোউপৰি আমি আহ জাবৰবোৰ য'তে ত'তে পেলাও আজিকালি তাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টিও হয়
অঁ
হেল্ল
এইটো হয় হয়
এনেকুৱা টাইপ মানে তাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টিও হয় আৰু বহুত কাৰণ আছে এ মানে ধৰা তুমি এটা প্লাষ্টিক প্লাষ্টিক এটা কোনটো মানে ইউজ কৰি মানে মানে ব্যৱহাৰ কৰি পেলালে প্লাষ্টিকটো প্লাষ্টিকে হ'ব যদি কাগজটো ব্যৱহাৰ কৰি পেলোৱা হয়তো কোনোবা লৈ যাই জ্বলাই দিব হয়তো কোনোবা মানে বৰষুণত মানে ধা ছিঙি যাব কা কাগজটো ছিঙি যাব মিহলীয়া হৈ যাব
অ মাটিৰ লগত মিহলি হৈ যোৱা দেখা
অ মা হয় -হয় -হয় -হয় -কোনটো প্লাষ্টিক মানুহে নুঠায় প্লাষ্টিকটো জ্বলিব বহুত ল নু মানুহে প্লাষ্টিক টো য'ত থাকে তাতে থাকে মানে
আাকে ৰাখ
এইবিলাক মানে আমাৰ কাৰণে হৈছে আৰু এইবিলাক মই ভাবো আমি নিজে দাই মানে এইবিলাকৰ চব -চ -চব ক্ষেত্ৰত চৰকাৰক দুখ দি লাভ নাই ন আমি নিজৰ চৰকাৰে ডাষ্টবিন দিছে য জাই জাগাই আমি নিজে যদি নেপেলাও মানে এ য'তে ত'তে পেলাও জাবৰবোৰ য'তে ত'তে মানে মইতো দেখা পাওঁ ৰাস্তাৰ যে চাইডত ড্ৰেইনবোৰ থাকে যে ঘৰৰ কাষৰ ড্ৰেইনবোৰ ত তাতে মানে পেলাও মানে আমি হয় ন
উম
তাৰ ফলত কি হয় বান অলপমান বৰষুণ দিলে কৃত্ৰিম পানৰ সৃষ্টি হয় ব্লক মানে কেইদিমানৰ কেনেকুৱা সৃষ্টি হয় পানীবোৰ যদি ওলাই যাব নোৱাৰে পানীবোৰতো ব্লক হ'বই ন মানে ড্ৰেইনতটো ব্লক হলে পানীবোৰতো ওলাই যাব নোৱাৰিব
উম
ওলাই যাব নোৱাৰিলে তোমাৰ ৰাস্তাত পানী উঠিবই তাৰে ফলত কীৰ্তিমানৰ সৃষ্টি হয় মানে
অঁ
তেনেকুৱাই মানে কথাবোৰ
এই বোৰ বাৰু আমাৰ গাওঁ অঞ্চলত বিশেষ সটো নহয় বাৰু কৃতি মানুহ চিষ্টি
হয়
কিন্তু আমাৰ ইয়াত আৰু এনেকুৱা মানে কবলে লাজ লগাৰ দৰে আৰু মানুহবোৰে আৰু য'তে পাই ত'তে শৌচ প্ৰেচাৱ কৰে।
এই তাকেতো পৰিষ্কাৰ পৰিচ্ছন্নতা নাই মানে আমাৰ নিজৰৰ ওপৰত আহ দাই কিছুমান আছে তেনেকুৱা মানে আমিও মান মানুহক মানে আমি বেছিভাগ মানে আজি আজিকালি মানুহক কিবা কৰিব দেখিলে মানে নকওঁৱ যোনে যি কৰি আছে কৰি থাকক। মানে এইটো ভুল কৰো আমি ক- ক -ক'ব লাগে উম ভাইটি বা দ দাদা ইয়াতে পেচাব কৰিব নকৰিব এইটো পেচাব জোগাত নহয় চ চৰকাৰে জোগাই- জোগাই- টয়লেট বহাইে দিছে।
উম কিন্তু এনেকুৱা এটা বস্তু জানা আজিকালি তুমি ক'বা ন তোমাকে আৰু উলোটাকে কৈ দিব হেকুৱা। কোৱা কাৰণে
তাকে -তাকে -এইটো কাৰণে মানুহে নকয় মানুহ এইটো কাৰণে মানুহে নকয়। যোনে যি কৰে কৰি থাকক তেনেকুৱা এটা কিন্তু আমি এইটো ভুল কৰো। দুটামান কথাই শুনাব তেওঁ কি জানি কথাটো শুনাই ভালে হয় আমাৰ পৰা, কিছুলৈ তেওঁ জানি তেওঁ কি জানি পিছলে ভাবে অ ভাইটিটোক ঠিক কথা কৈছিলে, মই ভাইটিটোক গালি দিলো এনে।
হয়, হয়।
তাৰ ফলত তেওঁ ভাল হ'ব ন, এজন- এজন-এজন এজন এজনকে মানুহ ভাল কৰাব পাৰিলেও আমি বহুত।
পৰিষ্কাৰ হ'ব, চচাইটিটো বহুত পৰিষ্কাৰ হয়।
সেইটো হয় বাৰু, বেলেগক কোৱাৰ আগত বাৰু মই ভাবো যে নিজেও ঠিক হ'ব লাগিব কিন্তু
হয় -হয় -ঠিক একদম বঢ়িয়া কথা কৈছা ধুনীয়া কথা কৈছা মানে নিজৰ ওপৰত পৰিষ্কাৰটো কি তুমি যদি নিজে বেয়া বেলেগক জ্ঞান দি আছা এইটো জ্ঞান- জ্ঞান- দি থকাই হ'ব বেলেগক
ধৰি লোৱা এনেকুৱা এটা হ'ব, মানে এনেকুৱা হোৱা দেখা দেখা পাও মানে আমি আজিকালি এটা মানুহে চিখৰ খাই আছে, চিখৰ খাই ই যতে ত'তে পিক পেলাই সুধি মানুহটো কোনোবা এটা মানে পেছাব কৰিছে তাকে বাধা দিবা গিছি আৰু পেছাব কৰিবা।
তেনেকুৱা মানে তেনেকুৱা টাইপ।
কোনেও মানি নলোৱা তুমি কোনেও মানি লোৱা তই শিখৰ খাই য'তে য'তে বিষ পেলাই আছ আৰু না কি!
তয় তেনেকুৱা মানে কথা এটা। হয়। মানে তেনেকুৱা এটা কথা তুমি যদি গোটকা খাইকনে বা তামোল পাণ তামোল খাই কাৰনে যতে-ততে পিক পেলোৱা তাৰো ফলতো যথেষ্ট লেতেৰা হয় ন, মানে ৱালত যদি পিক পিক পেলাই দিয়া ৱালটো লেতেৰা হ'ল নে নাই?
উম।
আৰু আজিকালিতো দেখিছো মানে নতুন ব্ৰিজতো মানে যিবোৰ নতুন ব্ৰিজ বনাইছে তাতেও মানে পৰিষ্কাৰ পৰিষ্কাৰ-পৰিচ্ছনতা নায়েই। যতে পেকেট পৰি আছে তাতে পেকেট পৰি আছে ইতে ডাষ্টবিন পৰি আছে। তাতে পিক পৰি আছে তেনেকুৱা টাইপ।
সেনেকুৱাই, মানে আৰু আমি এনেই, এনেকুৱা কৰিব পাৰো আৰু মানে কি তুমি প্ৰথমতে প্ৰথমতে আমি বাৰু ডাইৰে ছচাইটি তোক যাব নোৱাৰো বা তুমি প্ৰথম নিজৰ ঘৰ- টো মানে মোৰ মোৰ অ মা মোৰ ধাৰণাটো আৰু তুমি প্ৰথমতে নিজৰ ঘৰটোৰ চাফ-চিকুণ কৰাৰ পৰাই- কাজিয়া আৰম্ভ কৰ
তাৰপিছত আমি মাত মাতাটো উচিত কিন্তু মাত মাতিলেহে কিন্তু ভাল হ'ব সমাজ- খন। মাত নামাতিলে সমাজ ভাল নহয়। এজন হয়। এজন ভাল নাগৰিক হিচাপে আমি মাত মাতাটো উচিত।
অঁ।
মাত নামাতিলে- তুমি তোমাৰ তুমি যে চাফা এইটোও মানুহ কিন্তু বুজি নাপাব। তুমি যে বহুত চাফা।
উমঁ, উমঁ। কিছুমান আৰু এনেকুৱাই। আৰু মই ভাবো আৰু মানে কি পৰিষ্কাৰ-পৰিচ্ছন পৰিষ্কাৰ মানে আৰু মই চাফ-চিকুণ বুলিয়ে ক'লো চাফ- চিকুণটো আমাৰ মানে নিজৰ কাৰণেও ভাল বাৰু। মই
আৰু চাফ-চিকুণ কৰি ৰাখিলে তোমাৰ বেমাৰ-আজাৰো কম হয়।
হয়, হয়, বা মই এ এনেকুৱা দেখা পাইছো যে- মানে আমাৰ নিজৰ কথাটোৱে ক'লো মই চ'চাইটিটো বাদ দিলো আৰু অলপ টাইমৰ কাৰণে।
মই উদাহৰণ- দি আছো। ম'হ যে উৎপন্ন হয়, তুমি জানানে ম'হ ক'ৰ পৰা উৎপন্ন হয়? জাবৰ-জোথৰ পচি কেণে যেতিয়া পানী হয়, তাতে ম'হৰ কণী উৎপন্ন হয়। তাৰে পৰা ম'হ উৎপন্ন হয়। আমি যদি জাবৰ-জোথৰ য'তে ত'তে নেপেলাই ডাষ্টবিনত পেলাও তে কেতিয়াও নপচে।
হয়-হয়।
তাতে পানী নাপাব কেনেকে পচিব। চ'- তেওঁৰ ফলত এইটোৰ ফলতো আমাৰ দেখা যায় যথেষ্ট ঘৰত ম'হ। হয় বুলি ভাবো মানে, আমাৰো যথেষ্ট মহ ঘৰত।
হয় বাৰ। মানে আৰু মই এটা কথা লক্ষ্য কৰিছো যে মই যেইবাৰ গুৱাহাটীলৈ গৈছো মই গুৱাহাটীত বাৰু প্ৰায় কমেই যাওঁ। মানে যাই বেছি পোৱা নাই। যেইবাৰ গৈছো মানে তা'ত- মহ'ৰ উৎপাতটো মানে বহুত বেছি আৰু।
হয়-হয়, বহুত উৎপাত বেছি তাৰ ইয়াৰে মানুহ বহু সজাগতা নায়ে ইয়াৰে মানুহ। ক'ব লাগিলে মানে আমাৰ নিজৰো সজাগতা নাইয়ে কব লাগিলে, এনেকুৱা টাইপ মানে। মেইন কথা আমি নিজে- অহ', প্ৰথম মানে অ মানে- সমাজ খনক যদি ভাল কৰিব আছে নিজে আগত সজাগ হ'ব লাগিব, তাৰ পিছত সমাজক- সজাগ কৰিব লাগিব হয় নাই। হয়-হয়, ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি আজি য- যথেষ্ট ভাল লাগিল। জ্ঞান পালো তোমাৰ পৰা যথেষ্ট জ্ঞান অৰ্জন কৰিলো।
মইও যথেষ্ট ঠিক আছে দে।
উম।